শুনি পাইছানে? হেল্ল'? হেল্ল'? শুনিছা ন নাই?
হেল্ল? তোমাৰ মাত আহা নাই। তোমাৰ মাতটো কাটি কাটি আহি আছে, নেটৱৰ্ক নাই নেকি তোমাৰ? হেল্ল'? ঠিকে। তোমাৰ মাতটো আহাই নাই, কাটি - কাটি আহিছে কিয় বা নেটৱৰ্ক নাই নেকি তোমাৰ চাইডে? অলপ বাহিৰ ফালে যোৱা।
অ' এতিয়া শুনিছা?
অ এতিয়া শুনিছো।
উম, কি কৰি আছা?
মই এনেই বিছনাত বাগৰি আছো, তুমি?
ময়ো এই বিছনাখনতে শুই আছো।
অ', ভাতখালা?
ভাত খালো খালো খালো, তুমি?
মইয়ো খালো।
উম, তোমাৰ প্ৰব্লেমটো ঠিক হ'ল ন'?
অঁ হৈছে আও। বাকী ভালেই খবৰ?
বাকী খবৰ ভালেই আৰু তোমাৰ?
মোৰো ভালে।
উম, বাকী এতিয়া এ কিবা পঢ়ি আছ নে নে কিবা?
উম পঢ়ি আছো পঢ়ি আছো। এইবাৰ গ্ৰেজুৱেচন কমপ্লিট হ'ব আৰু।
অ' ঠিকে আছে, উম।
তুমি?
মই বি এ ফাৰ্ষ্ট চেম।
অ' ফাৰ্ষ্ট চেম পাইছাহে।
উম পাইছো পাইছো।
আছে আৰু বহুত আছে।
হুম হুম।
মাথা খাব, ফৰ্থ ছেমত মাথা খাব ইটাৰ্ণশিপ।
অ' চাওঁচোন ৰখা বেছি তা কামোৰ পালে এৰি দিম।
অ' আকৌ তোমাৰ এছাইনমেণ্ট ছেছাইনমেন্ট সোপা আছেই। ছয়মাহতে ফাইনেল হয়, ছয়মাহতে ফাইনেল।
তোমাৰ ছ এ ছমাহে ছমাহে পৰীক্ষা হয় ন?
অ'। তোমাৰ চেচনেল তোমাৰ এ আগষ্টৰ পৰা যদি ক্লাছ ষ্টাৰ্ট হয় নহয় - অক্টোবৰত তোমাৰ চেচনেল হ'ব।
উম।
নৱেম্বৰ থাকি ডিচেম্বৰত তোমাৰ ফাইনেল হ'বই। নৱেম্বৰ লাষ্টত ডিচেম্বৰ ফাৰ্ষ্টত।
অ'।
তেনেকাত হৈ যায় মানে আৰু তোমাৰ - অ' আৰু কা ক্লাছ বিলাকো ইমান ভালকে নহয়তো সেয়ে - যদি এদিনত তিনটা দুটা এনেকে হয়।
চিলেবাছ হেৰি কৰি কৰি। আৰু এদিনৰ এটা চেপটাৰ কমপ্লিট কৰি থৈ দিয়ে।
হাও ইমান জলি?
অ' এটা কবিতা এবাৰতে পঢ়ি খতম কৰি থৈ দিব এনেকোৱা।
কি কোৱা আৰু?
দুদিনমান ক্লাছ এপচেণ্ট কৰিলে মানে তুমি নোপোৱাই এইখিনি ক'ত পালি?
হিঁ হিঁ
আমাৰ টো তেনেকুৱা হৈ যায় আমি চক্ হৈ যাওঁ।
তাকে।
বাকী কিহৰ লগত ভাত খালা চব্জি?
হা হা?
চব্জি চব্জি?
চব্জি আজি তোমাৰ সিজুৱা আমাৰ মানে মানুহ ঢুকাইছে যে।
মানুহ ঢুকাইছে।
হেল্লো'
অ।
কি ক কি সুধিছা?
চব্জি কি খালা বুলি কৈছো?
অ' অ'।
অ সিজুৱা। মানে এক টাইম খাই আছা? মই দিম।
তোমাৰ আকৌ নেৱৰ্কটো গুচি গলগৈ।
এতিয়া শুনিছা?
অ এতিয়াও শুনিছো, তুমি নেটৱৰ্ক নোহোৱা ফাললে নাযাবা, নহ'লে আৰু প্ৰব্লেম হ'ব পিছত।
নহয় নহয় এই তোমাৰ হেৰি মানে এই বৰষুণটো দি আছে যে নেটৱৰ্কটো অলপ অসুবিধা কৰি আছে।
বৰষুণ দি আছে?
উম আমাৰ ফালে বৰষুণ দি আছে।
অ মানে আমাৰ এইফালে বৰষুণতটো তোমালোকৰ ফালে নিলে
উম আমাৰ ফালে এতিয়া দিছে আৰম্ভ কৰিছে আৰু
ক'ত ঘৰ তোমাৰ
মোৰ ঘৰটো টি এম চিৰ ওচৰত
হা
টি এম চি টি এম চিৰ ওচৰত
অ অ টি এম চি ওচৰত তেজপুৰ মেডিকেল কলেজ
উম তোমাৰ
মই মিছা মাৰি
অও মিছা মাৰি
ঠিকে আছে বাৰু বাকী এইটো কণ্টেক্টো কেনেকে পালা
কোনটো এইটো
হা
আচ্ছা আচ্ছা ঠিকেই আছে বাৰু
মোৰ মোৰ মতো যোৱা বছৰ পৰাই কৰি আছোঁ বাৰু
উম মানে তোমাৰ এইটো এ যোৱা বছৰ যোৱা বছৰ এটা বেলেগ এটা প্ৰজেক্ট আছিলে এইটো এটা এইবাৰ নতুন প্ৰজেক্ট এইটো
মানে একোতো তোমাৰ হ ন প্ৰব্লেম অ হা নাইতো হেল্লো